পাইছা নে তু শুনিছানে?
শুনিছানে?
হয় হয় শুনা পাইছোঁ, তুমি শুনা পাইছা?
হয় হয় মই শুনা পাইছোঁ।
হয় বাকী ভালনে?
হয় মই ভালে আছোঁ, তুমি ভালে আছা?
হয় হয় মোৰো ভালেই, তাকে আজি ভাবিছিলোঁ অলপ এই পুথিভঁলা পুথিভঁৰালৰ গুৰুত্বৰ ওপৰতে অলপ আলোচনা কৰোঁ নেকি, কি কোৱা?
হয় মানে এটা ভাল বিষয়ে তুমি বাচি লৈছা দেই মানে পুথিভৰালৰ জ্ঞান আৰু মানে ত অমূল্যয় মানে ভলাৰ অ মানে এইটো পুথিৰেই নহয় জ্ঞান আৰু মানে সম্পদ আমাৰ ঐতিহ্যপূৰ্ণ সম্পদ। বা জ্ঞান এই এই সকলোবোৰৰ মানে ভলাৰ হয় মানে ই মানুহৰ মানসিক ব কি মানে সামাজিক বিকাশত মানে গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি সেইটো তুমি কি ভাবা এই বিষয়ে?
হয় একেবাৰে সঁচা কথা দেই আমি মানে পুথিভঁৰালক বিদ্যালয় এখনৰ প্ৰাণ বুলি ক'ব পাৰোঁ আৰু লগতে ইয়াক আমি জ্ঞানৰ মন্দিৰ বুলিও কব পাৰো আৰু ইয়াত আমি যিহেতু বিভিন্ন ধৰণৰ বা বিভিন্ন বিষয়ৰ অসংখ্য আমি কিতাপ হওঁক আলোচনী হওঁক বা বাতৰি কাকত অভিধান আৰু গৱেষণা সামগ্ৰী সকলোবোৰ সং-সংৰক্ষিত পাও। আৰু তাতে বিভিন্ন ধৰণৰ কিতাপ থাকে এহ য'ত য'ৰ পৰা আমি আ-আমি নজনা বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান আমি আহৰণ কৰিব পাৰোঁ বা তাৰ পৰা আমি নিজৰ মানে বিভিন্ন ধৰণৰ বিষয়ত এ ডায়েৰী প্ৰস্তুত কৰিব পাৰো বা লেখনি প্ৰস্তুত কৰিব পাৰো। আহ যাৰ ফলত আমি আৰু তোমাৰ পুথিভঁৰালত গৈ পিনে আমি আমি আমি যদি কিবা বিষয়ত আ আমি চৰ্চা কৰি থাকো তাত তাতে ভালদৰে গৈ পিনে আমি আৰু বি এ বিশ্লেষণভাৱে বা বিস্তৃতভাৱে আমি তাতে আৰু চৰ্চা কৰিব পাৰো। উহঃ পুথিভঁৰালৰ মানে তোমাৰ গুৰুত্ব যথেষ্টখিনিয়ে দিয়াচোন বাৰু। আহ বিশেষকৈ তোমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পুথিভঁৰাল মানে বহুতেই গুৰুত্বপূৰ্ণ কাৰণ এ চাত ছাত্ৰ-ছাত্ৰী মানে এনেকুৱা ছাত্ৰ-ছাত্ৰী হৈছে তোমাৰ এ এনেকুৱা এটা অৱস্থা ছাত্ৰ-ছাত্ৰীসকলৰ সেই সময়খিনি যে য'ত মানে তেওঁলোকক জ্ঞান লাগে আহ য'ৰে পৰা জ্ঞান নহওকিয় তেওঁলোকক জ্ঞানৰ বহুত যথেষ্ট প্ৰয়োজন হয় আৰু এই পুথিভঁৰাল এনেকুৱা এটা মানে উৎস হয় য'ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট পৰিমাণৰ অ জ্ঞান আহৰণ কৰিব পাৰে, পাৰে নহয়নে বাৰু?
হয় ঠিকেই কৈছা, আৰু কিবা ছা ত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে নহয় বা নিজৰ এই পাঠ্যক্ৰমৰে নহয় মানে উম আন পুথিবোৰ পঢ়িলে তৰ ব্যক্তিগত মানে ব্যক্তিত্ব গঠন হয় বা নিয়মিত পঢ়াৰ অভ্যাসে মানে মানুহক শৃংখ খলাবদ্ধ বা চিন্তাশিল আৰু মানে দায়িত্বিশিল নাগৰিক হিচাপ গঢ়ি তোৰে। আমি যদি মানে আ এনেকৈ কিতাপ পঢ়ি থাকো তে তেনে আ তেনেহ'লে মানে আমাৰ যিটো অ' কিতাপ পঢ়াৰ অভ্যাস বা আমি ভালদৰে মাতিব পাৰিম অ' বা মানে আমাৰ এটা চিন্তাশীল হ'ব, মানে আমি যেতিয়া কিবা এটা কিতাপ পঢ়িম তাৰ মানে আম তাৰ বিষয়ে মানে আমাৰ এটা কৌতুহল জন্মে, যে এই কিতাপ খনৰ অ মানে বিষয়ে আমাৰ এটা কৌতুহল জন্মে, যে ইখন কেনেকুৱা আছিল ইয়াৰ মানে গোটেই কাহিনীটো কেনেকুৱা? মানে আমাৰ এটা এটা নতুন নতুন কৌতুহল উপজিব অ হ'লে অ অ তাৰ ফলত মানে আমি চিন্তাশীল হ'ব ধৰো আৰু মানে এনেকে আমাৰ আমি ছাত্ৰ-ছাত্ৰীৰ মন বোৰ মানে যেতিয়া কৌতুহলিক হ'ব তেতিয়া মানে তেওঁলোকে মানে আ এইবোৰ মানে জীৱনত গোটেই জীৱন ভৰ কামত আহিব। আহ বা তেওঁলোকে মানে দায়িত্বশীল নাগৰিক হ'বলৈ মানে মানে আ গঢ়ি তুলিব। আৰু মানে পুথি ভঁৰালত কিতাপ পঢ়াৰ মানে পৰিৱেশটো বহুত গোটেই সুন্দৰ হয়। আমি যদি মানে এই ঘৰত কিতাপ মানে পঢ়িব খোজোঁ ততে মানে বিভিন্ন ধৰণৰ ব্যাঘাত জন্মিব পাৰে বা অলপমান অ চিঞৰ বাখৰ বা হাল্লা ধুল্লা হ'ব পাৰে। কিন্তু যদি আমি আহ পুথিভঁৰালত তেনেকুৱা পৰিৱেশ একদমেই নহয়। পুথিভঁৰাত মানে ধুনীয়া শান্ত, নিৰ্মল আৰু মানে মনোৰম পৰি বেশ থাকে, য'ত মানে উম ইয়াত মানে মনোযোগ মানে বহুত স সাধাৰণতে দিব পাৰি, কাৰণ তাতে মানে বেছি আ মানে অ' চিঞৰ-বাখৰ বা হাল্লা-ধুল্লা নহয় কে আ মানে যাৰ তা মানে য'ত এটা শান্তময় পৰিৱেশ বিৰাজ কৰে।
হয় হয় একেবাৰে সঁচা কথা। পুথিভঁৰালত কিতাপ পঢ়াৰ মানে হে টো যিটো আমেজ সেই আমেজটো একেবাৰে বেলেগ, আমি আমাৰ আ সম্পূৰ্ণ মনোযোগটো আমি তাতে উ মানে পুথি পঢ়াৰ ওপৰতে লগাব পাৰো বা বেলেগ কোনো তাতে আমাৰ পঢ়াত ব্যা আ ব্যাঘাত জন্মাব নোৱাৰে। আৰু আজিকালি ইণ্টাৰনেটৰ যুগত তোমাৰ পুথিভঁৰালৰ প্ৰয়োজনতা মই ভাবিছো যে যথেষ্ট ত খিনি কমি গৈছে। এহ কি কিন্তু অঁহ যথেষ্ট খিনি কমি যোৱা বুলি মই ভাবো, কিন্তু তাৰ মাজতো দেখা পোৱা যায় যে ইন্টাৰনেটৰ যুগ হলেও মানে বহুখিনি লোকে তোমাৰ ইণ্টাৰনেটৰ সামাজিক মাধ্যমৰ জৰিয়তে হওঁক কিন্তু বহুখিনি লোকে আজিকালি আজিকালিও মানে পুথি পঢ়িবলৈ ভাল পায়। আহ মানে ইণ্টাৰনেট তথ্য উৎস হলেও, পুথিভঁৰালত অঁ সংগঠিত বা নিৰ্ভৰযোগ্য আৰু বিশুদ্ধ জ্ঞান পোৱা যায়। কাৰণ ইন্টাৰনেটত যিবিলাক জ্ঞান আহৰণ কৰা হয় সেইবোৰ তোমাৰ কিছুমান আ ভুল থাকিব পাৰো বা কিছুমান সঠিক নহবও পাৰে। কিন্তু পুথিৰ পৰা আমি যিখিনি জ্ঞান লাভ কৰো, সেইখিনি মানে আহ একেবাৰে সঠিক তথ্য, বা আমি একেবাৰে শুদ্ধ তথ্যই আহৰণ কৰোঁ। যাৰ ফলত মানে আমাৰ যিখিনি জ্ঞান আহৰণ হয় বা যিখিনি আমাৰ জ্ঞানৰ আহ ভঁৰাল আছে জ্ঞানৰ ভঁৰালটো সদায় মানে আহ বাঢ়ি গৈ থাকে। আৰু কেতিয়াবা ইন্টাৰনেটৰ জৰিয়তে আমি যিসিনি তথ্য মানে লাভ কৰো সেইখিনি তথ্য আহ বহু ক্ষেত্ৰত মই দে আহ দেখা পাই থাকো যে বহু ক্ষেত্ৰত ভুল তথ্য পাওঁ। বা সঠিক তথ্য নহয়, এ সেই তাৰ ফলত মানে আমাৰ য যথেষ্টখিনি পৰীক্ষাৰ অ পৰীক্ষা কোঠাত হওক বা শ্ৰেণীকোঠাত যথেষ্টখিনি মানে অসুবিধাৰ সৃষ্টি হয়। কিছুমান ভুল তথ্যৰ ফলত আমাৰো জ্ঞানৰ যিখিনি ভাণ্ডাৰ থাকে সেই জ্ঞানৰ ভ ভাণ্ডাৰটোত ব্যাঘাতো জন্মে। বাধাগ্ৰস্ত হয়, আৰু সকলো অনলাইন তথ্য এ এইটো নহয় যে সঠিক নহ'বও পাৰে, এ মানে পুথিভৰালৰ কিতাপ সমূহ বিশেষজ্ঞ সকলৰ দ্বাৰা লিখা লিখা হয় আৰু পৰীক্ষিত কৰা হয়, কিন্তু যিবিলাক তোমাৰ ইন ইটাৰনেটত যিবিলাক অনলাইন তথ্যবিলাক দিয়া হয় সেইবোৰ পৰীক্ষা কৰা নাযায় যিবোৰ যিবোৰ তোমাৰ ধৰা এই সামাজিক মাধ্যমত উপলব্ধ সেইবোৰহে তাতে আমি মানে পাওঁ। যে যিবিলাক তথ্য আমি পঢ়ি থাকো ইন্টাৰনেটত সেইবোৰ তাৰ পৰাহে সংগ্ৰহ কৰা হয়। অঁ সেইবাবে মই ভাবো যে পুথি পুথিভঁৰালৰ গুৰুত্ব যিমানে আমাৰ যুগতটো আধুনিক যুগ বা অনলাইন যুগ কিয় নহ আমাৰ মানে পুথিভঁৰাল হওঁক বা কিতাপ পত্ৰৰ এ যিটো গুৰুত্ব সেইটো যথেষ্ট খিনিয়ে বেছি বুলি মই ভাবো, তুমি কি কোৱা এই বিষয়ে?
হয় ঠিকেই কৈছা আৰু মানে পুথিভঁৰালে মানে গৱেষণাৰ ক্ষেত্ৰতো মানে বহু বহু ধৰণে সহায় কৰিছে যেনে গৱেষক সকল গৱেষক সকলে মানে বিভিন্ন তথ্য জাৰ্নেল ৰেফাৰেঞ্চ বুক আৰু মানে ফুৰ্বৰ মানে মানে আমি আমাৰ আগৰ বিজ্ঞানীসকললে যিবোৰ মানে অ অ গৱেষণা কৰিছিল সেই বিষয়ে মানে এখন অ এখন নহয় মানে বহু কেইখন কিতাপ পত্ৰ মানে পুথিভঁৰালত পোৱা যায় বা লিখা থাকে। সেই কিতাপবোৰ পঢ়ি মানে তেওঁলোকে মানে নতুন নতুন মানে অ মানে আহ মানে আৱিষ্কাৰৰ পথ মুকলি কৰিব পাৰে বা তাৰ তেওঁলোকৰ পৰা মানে এটা অ মানে দিহা পৰামৰ্শ পাই যে এনেকে যদি কৰোঁ আমি তেন্তে আমি বেলেগ এটা আৱিষ্কাৰ কৰিব পাৰিম আগৰ পূৰ্বৰ আৱিষ্কাৰটোৰ দৰে। তাতকৈ বেছি ভাল উন্নত কৰিব পাৰিম মানে আমাৰ আগ মানে এটা উদাহৰণ স্বৰূপে আমাৰ কম্পিউটাৰ এতিয়া আগতে কিমান অ মানে পিছ পৰা, কিন্তু আজিকালি আধুনিক মানে নতুন নতুন ম্পিউটাৰ উলাই আহিব ধৰিছে বা নতুন নতুন প্ৰযুক্তি ওলাব ধৰিছে বা মোবাইল ফ'নৰ ক্ষেত্ৰত ইমান আজিকালি নতুন নতুন প্ৰযুক্তিৰ উলাবলৈ ধৰিছে। মানে এই সকলোবোৰ হৈছে মানে আগৰ পূৰ্বৰ মানে এই উম, যিবোৰ গৱেষণা আছিল তাৰ পৰা মানে আমি দিহা পৰামৰ্শ পাইছো বা আগৰ বিজ্ঞানীসকলৰ পৰা মানে আমি যিবোৰ তেওঁলোকৰ জীৱনি লিখা আছিল তাৰ পৰা আমি দিহা পৰামৰ্শ পাইছোঁ। মানে এই কিতাপবোৰ মানে বিশেষকৈ পুথিভঁৰালৰ পৰা পোৱা যায়।
হয়, হয়, একেবাৰে সঁচা কথা, পুথিভঁৰালত আমি আহ, মানে বিভিন্ন ধৰণৰ কি তাপ পাও দিয়াচোন। তাতে আমি শিশুসকলৰ বাবে পঢ়াৰ বাবে যিবিলাক উপযোগী কিতাপ সেইবোৰো তাতে উপলব্ধ হৈ থাকে। শিশু অৱস্থাৰ পৰাই মানে মই ভাবো যে পঢ়া অভ্যাসটো গঢ়ি তোলাটো দৰকাৰি। আৰু সেই তাৰ বাবে মানে পুথিভঁৰালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। কাৰণ তোমাৰ গল্পৰ কিতাপ হওক বা এই চিত্ৰৰ কিতাপ হওক বা শিক্ষামূলক সামগ্ৰীয়ে কিয় ন'হওক তেওঁলোকৰ মানে কল্পনা শক্তিটোক বৃদ্ধি কৰি তোলে আৰু যি এ-এইবোৰ গোটেইবোৰ যিবিলাক তোমাৰ উৎস আছে বা কিতাপ আছে সকলোবোৰ পুথিভঁৰালত উপলব্ধ থাকে সেইবাবে মই ভাবো যে শিশু অৱস্থা পৰাই তেওঁলোকে যদি পুথিভঁৰাললৈ যোৱা যিটো আহ, অভ্যাস সেই অভ্যয়াসটো যদি অব্যাহত ৰাখে তেনেহ'লে অনাগত দিনত তেওঁলোকৰ শিক্ষা জীৱনত যথেষ্ট খিনি মানে উন্নতি হ'ব বুলি মই ভাবো আৰু অ', পুথিভঁৰাল অলপ পৰা মানে এনেকুৱা নহয় যে কেৱল জ্ঞানহে লাভ কৰিব পাৰি, ইয়াৰ পৰা মানে সময়ৰ সঠিক ব্যৱহাৰ কে-কেনেদৰে কৰিব পাৰি বা ধৈৰ্য, সহনশীলতা মনো যোগ আৰু আত্মবিশ্বাস এই সকলোবোৰ মানে বৃদ্ধি কৰিব পাৰি আৰু এই সকলোখিনি ক্ষেত্ৰতে ছাত্র-ছাত্রী হওক বা সাধাৰণ নাগৰিক সকলোৰে মানে যথেষ্ট খিনি লাভ হয় বুলি মই ভাবো। কাৰণ যেতিয়া আমি পুথিভৰাললৈ যাওঁ তেতিয়া আমি শান্ত মগজুৰে আৰু ধৈৰ্যশীল হৈ পিনে আমি পুথি বা কিতাপ পত্ৰখিনি পঢ়োঁ। আৰু বহুখিনি মনোযোগ তাতে দিয়াৰ দৰকাৰ হয় বা মনোযোগ দি পিনে পঢ়োঁ যাৰ ফলত আমি সেই আহ, পৰ্যাপ্ত পৰিমাণৰ জ্ঞান খিনি আহৰণ কৰিব পাৰো। আৰু তাতে আমি যেতিয়া যাওঁ তাৰে সময়ৰ মানে তোমাৰ যেনেকে পঢ়ি পিনে আমি কিতাপ এখন ল'লো আহ, এদিনক কাৰণে লৈ আহিবলৈ ওলালোঁ ঘৰলৈ তাতে আমি লিখি-মেলি কিতাপখন ঘৰলৈ লৈ আহিলো, সেই কিতাপখন মানে ৰিটাৰ্ণ কৰাৰ যিটো সময়সীমা সেইটো হ'ল তোমাৰ সাত দিনৰ। যদি আমি সাত দিনৰ ভিতৰতে কিতাপ খন মানে ৰিটাৰ্ণ কৰি দিও তেতিয়া তুমি সেইটো আকৌ উম, আকৌ বেলেগ এখন কিতাপ লৈ আহিব পাৰিবা। বাৰ সে-সেই যিটো প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো আমাক মানে সময়ৰ যিটো সঠিক ব্যৱহাৰ। কেনেদৰে আমি ভালদৰে সময়সীমাৰ ভিতৰতে কামবিলাক কৰিব লাগে সেই বস্তুটো আমাক শিকাই দিয়ে, নে কি কোৱা?
হয়, হয়, ঠিকে কৈছা আৰু মানে আজিকালি পুথিভঁৰাত মানে এই ডিজিটেল সুবিধাওটো উপলব্ধ হৈ পৰিছে। মানে বহু পুথি ঘৰত কম্পিউটাৰ, ই বুক বা অনলাইন ডাটা বেচ মানে ইন্টাৰনেটৰ সুবিধা মানে উপলব্ধ হৈছে, তাৰ মানে ইয়াৰ ফলত পাঠকৰ সুবিধা মানে বহুখিনি বৃদ্ধি পাইছে। আমি মানে, অ' আমাক যিখিনি অ' মানে বিষয়বোৰ ওপৰত মানে আমাক মানে লাগে মানে ব বস্তু লাগে। বা তথ্য, তথ্য লাগে মানে সেইখিনি আমি মানে বহুত সহজে উলিয়াই লম। মানে আমাৰ বেছি মানে সময় আমাৰ মানে, উম'। অ' মানে ক্ষতিগ্ৰস্ত নহয়। মানে আগতে কি হৈছিল মানে, আমি একো এখন এখনকৈ কিতাপ মানে বিচাৰিব লাগিছিল যে। কোনখন কিতাপ ক'ত আছে বা কোনটো ছেকচনত আছে কিন্তু আজিকালি সেনেকুৱা নহয় আমি মানে ইটাৰনেট বা ডিজিটেল ডাটা বেচৰ ওপৰত মানে চাই পিনে আ এই কোনখন কিতাপ ক'ত আছে, আমি সোনকালে উলাই লব পাৰো বা আমি ই ইটাৰনেটৰ জৰিয়তেও পঢ়িব পাৰো।
অ' এ হয় একেবাৰে সঁচা কথা কৈছা দেই, মই তোমাৰ কথাৰ লগত একমত। বাৰু আজি তোমাৰ লগত মানে এই বিষয়টোৰ ওপৰত কথা পাতি, মোৰ যথেষ্টখিনিয়ে মানে অভিজ্ঞতা হ'ল দেই।
হয় মোৰ বহুত বহুতেই ভাল লাগিল।
হয় ঠিক আছে বাৰু। আকৌ এদিন বেলেগ এটা বিষয়ত কথা পাতিম আজিলৈ সামৰিছোঁ।
হয় দিয়া বিদায়।
হয়।